হেল্ল'।
হেল্ল'।
অ কোৱা।
উম কি কৰি আছা এতিয়া?
বৰ্তমান বহি আছো।
অ ক'ত ঘৰতে ন নে বাহিৰত? মই এনে অকনমান বাহিৰত বহি আছো।
হয় নেকি?
তুমি কি কৰি আছা এতিয়া? নাই নাই খোৱা। মই এতিয়া নাইখোৱা খাম অকণমান পিছত।
হয় নেকি?
উম। তুমি খালানে নাই?
নাই খোৱা নাই।
উ তোমাৰ ইফালে আজি বৰষুণ পৰিছেনে? অ এই লগৰ লগৰকেইটাৰ ঘৰত নেকি?
অহ।
অ কোনে অ অকলে গৈছা?
অ অকলে আহিছো মই।
আজি কি তাতে পাৰ্টি আছিলে নেকি?
অ পাৰ্টি আছে আৰু।
অ।
হয় ন।
পিছে কি কৰি আছা এতিয়া?
আছোঁ আৰু কি কৰিব দে আছো আৰু এনেই।
গেম চেম নেখেলা নেকি?
এ এৰিলোঁ বাদ দিছো এইবোৰ।
অ অ হয় নেকি?
এ তোমাৰ বিজনেচটো কেনে চলি আছে?
উম!
হেল্ল'।
হেল্ল' কোৱা কোৱা কি কৈছিলা তুমি?
হা!
কি কৈছিলা তুমি?
নহয় তোমাৰ বিজনেচটো কেনেকুৱা চলি আছে?
অ ভালে ভালে।
হয় নেকি?
অ। তোমাৰ?
হা!
তোমাৰ?
মোৰ ভালে চলি আছে ৰ।
অ। গৰম বন্ধতো পৰিলে মানে ক'তো ঘূৰিবলৈ যোৱা নাই নেকি?
নাই যোৱা আকৌ।
অহ।
প্ৰব্লেম হৈ আছে ন সেইকাৰণে যোৱা নাই আৰু।
অ নোযোৱা নেকি?
এ তুমি ফুৰিব নোযোৱা নেকি?
মই যাম লগৰকেইটাৰ লগত।
কত যাবা?
এই ভাবি আছোঁ শ্বিলঙলৈ যাওঁ নেকি?
অ। তাৰ ইয়াতে বৰষুণ দি আছে আকৌ।
অঁ আমাৰ ইপিনে বৰষুণ দি আছে। তোমাৰ পিনে দি আছে নেকি বৰষুণ?
অ হয় দি আছে আমাৰ পিনে।
অঁ পিছত গৰমটো বহুত ন আজিকালি। বৰ্তমান কাঠাল খালানে নাই?
উম নাই।
কাঠাল নোখোৱা নেকি তুমি?
হম্!
কাঠাল নোখোৱা নেকি তুমি? নে কাঠাল খাই ভাল ভাল নোপোৱা।
দিলা!
হেল্ল'।
এ চাউণ্ড নাই হোৱা।
আৰু
হেল্ল'।
হেল্ল'।
হেল্ল শুনিছ না?
অঁ, শুনি আছোঁ কোৱা কিবা প্ৰব্লেম হৈ আছে নেকি তোমাৰ?
অ, প্ৰব্লেম হৈ আছে আক। কালি মাছত যাবি না?
অ, যাম যাম। ল কেইটামানত যাবা?
এনে নটা মানত যাম।
উম, এনে ধৰিব যাওঁনে এনে সিঁচিব?
এ মাছ মাৰিব যাম আকৌ।
অ সেইটোৱেতো বুজি পাইছো মই কিন্তু জালি দি মাৰিব উৰা জালি দি মাৰিব যাবা না বোলে এনে হাতেদি ধৰিব যাব। অ সিঁচিবহে যাবা হ'ব দিয়া যাম।
অ আমাৰ এইটো পথাৰত বোলে বহুত মাছ আহিছে বোলে।
হয় নেকি? কোনে কোনে ক'লে তোমাক?
নাই মই তাৰ মানে দেখি থাকো ন আমাৰ এতিয়া মাছত মাছ মাৰিব যায় ন।
অ কিজানি আমাৰ পোৰতে সোমাইছে নেকি মাছ কালি আমাৰ পোৰতে যাওঁ নেকি বোলা তেতিয়াহ'লে।
অ।
যাবা নেকি?
অ কা-কাইলে যাব লাগিব।
অ, আমাৰ আমাৰ প'ৰতে যাওঁ ব'লা।
অ, ঠিক আছে দে উম।
উম।
পিছে আমাৰ ঘৰত নাহা নেকি?
যাম কেতিয়াবা সময় পালে। এতিয়া মানে অকমান ব্যস্ত হৈ আছো ন। কাৰোবাৰ বাৰ্থডে নেকি?
নহয় এতিয়া মানে মই দাদাই চাকৰি পাইছে নহয়।
অ, অ দ তোমাৰ দাদা চাকৰি পালে ন এইবাৰ?
অ বি এছ এফত পাইছে আক।
অঁ, হ'ব দিয়া যাম তেতিয়াহ'লে কেইটামানত যাওঁ যাব লাগিব?
এনে সাতটা মানত আহিলে হব।
অঁ হ'ব দিয়া।
তোমাৰ লগৰবিলাক লগৰবিলাকো মাতি লৈ আহিবা।
হ'ব হ'ব যাম। তুমি এতিয়া বৰ্তমান কি কৰি আছা? অহ ভাল ভাল।
অ।
তুমি কি কৰি আছা এতিয়া?
এ বহি আছো আৰু।
অ, একো কাম বোৰ নাই কৰা নেকি?
নাই মোৰ প্ৰব্লেম হৈ আছে।
অ, তুমি যে কম্পিউটাৰত গৈছিলা। যত সেইটোৰ খ সেইটোৰ খবৰ কেনে?
উম। তে তুমি এতিয়া কত আচ?
মই এতিয়া এনে লগৰহঁতৰ লগত বাহিৰত আছোঁ অকণমান।
তোৰ বাপুৰ নাম ৰজন হয়নে?
নহয়। এ, আপুনি এইটো ভুল - ভুল কৈছে এইটো। অঁ, মই মোৰ দেউতাৰ নাম চৰতহে।
হা?
মোৰ দেউতাৰ নাম শৰতহে।
অ। পিছে কাইলৈ আহিবি না?
অঁ যাম।
অ আহিবি আহিবি তোমাৰ বহুত দিন খতি হৈছে নহয়।
তোমাৰ হেৰি তোমাৰতো কলেজ তোমাৰো কলেজ বন্ধই দিছে এতিয়া।
অ।
কত ফুৰিবলৈ নাযায় নেকি?
উম।
যাবা আকৌ।
যাব লাগিব আকৌ যাব লাগে।
উম কেতিয়া যাবা?
পাট্টা এ, এ বাৰ তাৰিখ মানৰ যাব লাগিব।
অ কোন কোন যাবা লগৰ কেইটাৰ লগৰ না অকলে?
নাই লগৰ কিটাৰ লগতে যাব লাগিব, অকলে আহিলে ভাল নালাগে নহয়।
অ তেতিয়াহলে প্লেন কৰিছে তোমালোকে?
উম।
কেইজনমান যাবা? এনে, কেইজনমান যাবা এনে?
এনে ৰা -ৰাতিপুৱা চাৰিটামান তেৰ ন আছে ন?
অ, নহয় নহয় মই সেইটো নাই কোৱা নহয়। অ মই সেইটো নাই কোৱা নহয়, মই কৈছো যে তোমালোকে কেইজনমান যাবা?
অ আ ছয় - সাতজন মান হব।
অ তেতিয়াহ'লেতো তোমালোকৰ পাৰ্টিটো ডাঙৰেচোন।
উম।
ট্ৰেনে দিয়ে যাবা।
হা।
ট্ৰেনে দিয়ে যাবা।
নহয় ট্ৰেইন দি যাব লাগিব।
অ সেইটোয়োটো কলৈকে যাবা।
উম বিঘনপুৰত দাইৰেক্ট দি গুৱাহাটী যায়।
তাৰপিছত
তাৰ পিছত আৰু গুৱাহাটীৰ পৰা আৰু এ উম। কামৰূপত যাবা লাগিব।
হয় নেকি?
অ তাৰপৰা আমাৰ টাৰ্গেট আছিল কিবা হা
আৰু ঘূৰি পাকি তাতে থাকিবা নেকি তুমি?
তাৰে আমাৰ টাৰ্গেট টো আছিল যে কেদাৰনাথ কেদাৰনাথ
অ কেদাৰনাথ যত কেদাৰনাথ যাবা তোমালোকে।
নাই টাৰ্গেট টো আছিল আৰু আমাৰ
অ অ বুজিছো বুজিছোঁ। পিছত বাজেটটো কিমান মানকে যাব তাত গ'লে।
কব পৰা নাযায় নহয়টো বাজেটটো।
অ তুমি আগতে নাই যোৱা নেকি তাত?
নাই এইবাৰে ফাৰ্ষ্ট যাম লাইফত।
অ তে, তেতিয়াহ'লে তুমি আগতে ক'তো নাই যোৱা? বাহিৰত? নে গৈছিলা?
নাই যাৱা নাই।
অঁ শ্বিলং, শ্বিলঙতো যোৱা নাই নেকি? মেঘালয়তো যোৱা নাই?
অ মেঘালয় এই গৈছিলোঁ হয় সাত বাৰমান হ'ল যোৱা।
অ সেইটো মানে সেইটোতো মই তোমাক সুধিছিলো ন কট। বাহিৰত যোৱা নাই নেকি তাত তাত কেনে লাগে জেগাটো। মেঘালয়ত জেগাটো কেনে লাগে হেল্ল'।
হেল্ল'।
অ হেল্ল' শুনি আছে নে?
অ শুনি আছো কোৱা।
অয়া মই মই সেইটোয়ে কৈছিলো যে। উ মেঘালয়ত মানে কেনেকুৱা লাগে মানে জেগাডোখৰ ঠাই। ভালে লাগেনে তাত?
অহ
অঁ মানে মই একবাৰো তাত নাই ন' মানে সেইটোৱে মানে এইবাৰ চামাৰ ভেকেচনত ভাবি আছো যে যাম বুলি।
উম, অই, জা জা জা।
মানে প্লেন কৰি আছো এ। লগৰ, লগৰ কেইটাৰ লগত, লগৰ কেইটাও যাব বোলে। সেইটোৱে মানে সুধিছিলো তোমাক।
যা মই এইটো মোবাইল। অ মা, কোৱা পাছত, মা।
হেল্ল'
হাত দি মুগে।
হেল্ল'
হেল্লো' শুনা পা-
তুমি, তুমিতো মেঘালয়ত গৈ গৈয়ে থকা ন'?
অ!
পিছত সেইটোৱে মই সুধিছিলোঁ যে মেঘালয়ত মানে কেনেকুৱা লাগে মানে জাগাডোখৰ ঠাই?
নাই মেঘালয়তো বহুত ভাল ভিউটো।
হয় নেকি?
তুমি যোৱা নেকি একবাৰো?
সেইটোৱে মানে আমি এইবাৰ মানে প্লেন বনাইছিলো যে লগৰ কেইটাৰ লগত যে -যে যাম বুলি।
নাই ভাল আৰু তোমাৰ।
তাতে ভালে ন?
অ।
জাগাডোখৰ কি কি একদম পৰিষ্কাৰ নেকি? চাফ-চিকুনতা কেনেকুৱা তাত?
অ' মজা তাতে যায়।
উ, ' তুমি বুল ট্ৰেকত গৈছিলা নেকি তাত? এইবাৰ নতুনকে ওলাইছে যে, তিন বছৰ, চাৰি বছৰ মান হ'ল চাগে।
হা?
তিনি - চাৰি বছৰমান হ'ল চাগে। তুমি মেঘালয়ত বুল ট্ৰেক আছে যে এটা এ এডোখৰ ঠাই।
অ।
তুমি তাত গৈছিলা নিকি?
অ গৈছিলো।
উম এনে মানে এ মেইন ৰাস তাৰ পৰা মানে কিমান দূৰত হ'ব?
হা?
মেইন ৰাস্তাৰ পৰা মেইন ৰোডৰ পৰা মানে সেইটো মানে কিমান দূৰলৈকে হ'ব বুলট্ৰেক?
হ নাই হব বিশ কিলোমিটাৰ।
অ, বিশ কিলোমিটাৰ মান হ'ব নেকি?
উম।
অ, তেতিয়াহ'লেচোন বহুত বুল, বহুত খোজ কাঢ়িব লাগিব তাত গ'লে। এ, আৰু চেৰাপুঞ্জীটো গৈছিলা নেকি তুমি?
নাই যাৱা নাই এতিয়া আমি এ তেজপুৰত গৈছিলো।
তেজপুৰত গৈছিলে?
অ।
অ। অ, তোমাৰ কোনোবা ভাই বা ভ, কিবা আছে নেকি সৰু ভ সৰু
নাই তাৰমানে আমি এ স্কুলৰ পৰা ট্ৰেভেল কৰিছো নহয়।
অ তে তেনেকুৱা তাতে গৈছিলে মই আকৌ ভাবিছিলো যে সেইটো নেকি উম পা পাগল কিবা আছে যে তাত তাতে থবলৈ কাৰোবাক গৈছিলে নেকি?
নাই, নাই, নাই।
অহঁ, মইতো আকৌ সেইটোহে ভাবিছিলোঁ। তাত কেনেকুৱা লাগে, হু'ম।
তুমি ইয়াতে আহিবা নেকি?
অ যাম, অকমান - অকমান পিছত যাম।
সেনকালে অহা।
অ যাম ৰবা, তুমি যে তাত
তহাৰতিতে কিবা নাম কীৰ্তন হৈ আছে নেকি আকৌ?
অ হৈ আছে চাগে।
তুমি বাহত ওলোৱা নাই চাগে?
অহ, মই এনে ভিতৰতে আছোঁ।
অ'হ। সৌ তোমাৰ লগৰটো কি কৰে।
মোৰ লগৰতো আছে এনে শুই আছে অকণমান।
অ এইটো পৰেশৰ বেটা না এইটো।
অ, হয়, হয়।
তাৰ মাকৰ ভিমানী আছিল ন।
অ, অ তেওঁলোকৰটো এতিয়া আছে ন সেইটো দোকান। তেওঁলোকৰ তো এতিয়াও আছে না।